নমস্কাৰ
কি কৰিছা?
মই এনে শুইে আছিলো তুমি
মইয়ো গান শুনি আছিলো ৰবা
বাকী কোৱা
কি খবৰ ভালনে?
ভালে আছো তোমাৰ কেনেকুৱা
মোৰো ভালেই। বহু দিনৰ পৰা ভাবি আছো অসমৰ কিছুমান সুন্দৰ পৰ্যটনস্থলী ঘূৰি চাম।
খুব ভাল কথা অসমত ঘুৰিবলৈ বহুত ধুনীয়া ঠাই আছে তুমি প্ৰথমতে কলৈ যাম বুলি ভাবিছা? উ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যাম বুলি ভাবিছো শৰোৰে পৰা টিভিত এশিঙীয়া গড় দেখি আহিছোঁ এবাৰ নিজৰ চকুৰে চাবলৈ বহুত ইচ্ছা আছে।
অ অ কাজিৰঙা সঁচকৈয়ে সঁচাকৈয়ে অসমৰ গৌৰৱ। কেৱল এশিঙীয়া গড়ই নহয় ষাঠি বনৰীয়া মহ হৰিণ আৰু বহু ধৰণৰ চৰাইও দেখা যায় ত ইমান দেশ বিদেশৰ পৰা পৰ্যটক হে ন চাবলে কাজিৰঙা মইো পিছে যাই পোৱা নাই।
অম মই শুনিছো তাত জীপ চাফাৰী আৰু হাতী চাফাৰীৰ অভিজ্ঞতাও বহুত ভাল। ভাল
অম হয় বিশেষকৈ শীতল কালত বহুত পৰ্যটক তালৈ আহে।
মাজুলীলৈ যোৱাৰো বহুত ইচ্ছা আছে পৃথিৱীৰ সৰ্ববৃক্ষৎ নদীদ্বীপ হিচাপে ইয়াৰ সুনাম আছে।
অ অ তাকেইতো মাজুলী কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেই নহয় ইয়াৰ সত্ৰ বৈশৱ সংগৃষ্ট আৰু মুখা শিল্পৰ বাবেও বিখ্যাত
অ মই মুখৰ শিল্প নিজ চকুৰে চাব বিচাৰো লগতে ব্ৰহ্মপুত্ৰ নাৱেৰে যাত্ৰা কৰাৰ অভিজ্ঞতাও ল'ব বিচাৰোঁ
হম হম সেই অভিজ্ঞতা নিশ্চয় মনত ৰৈ যাব।
শিৱসাগৰৰ বিষয়ে তুমি কিবা জানানে
শিৱসাগৰ ইতিহাসৰ ভঁৰাল যিমানেই কম সিমানেই কম মানে কেনেকুৱা আৰু অ ক বহুত আছে ধেৰ আছে কবলে আহোম সকলৰ উ তাকে আহোমসকলৰ শাসন শাসন বহুত স্মৃতি এতিয়াও তাত সংৰক্ষিত আছে যেনে। শিৱদৌল ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ আদি চাবলগীয়া বহু ঠাই আছে।
হয় ইতিহাস ভাল পোৱা মানুহৰ বাবে শিৱসাগৰ এক আঁতৰ গন্তব্য হয় ন
একেবাৰে প্ৰতিটো ঐতিহাসিক চাপতই আহোম যুগৰ কাহিনী কয় আৰু অ শিৱসাগৰ গৈ পাইছো পিছে মই বহুত একবাৰেই গৈছো ভাল লাগে বহুত বেছি ভাল লাগে শিৱদৌলটো তোমাৰ ইমান ধুনীয়া। মন্দিৰটো তাৰ পিছত জয়সাগৰ পুখুৰী তাৰ পিছত এয়া ৰংঘৰ। কাৰেং ঘৰ তলাতল ঘৰ বিশেষকে বহুত বেছি ভাল লাগে।
অ তোমাৰ পৰা শুনিয়ে মোৰ যাবলৈ মন গৈছে।
হু হু। অ যাবা যাবা বহুত বেছি ভাল লাগে।
অ হাফলঙৰ নামো বহুত শুনিছো ইয়াক অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেশচন বুলি কোৱা হয় নহয় জানো
হয় হয় হাফলঙৰ প্ৰাক্ তিক সৌন্দৰ্য পাহাৰ সেউজীয়া এইবোৰ অ উপত্যকা আৰু হাফলঙৰ ঈদ পৰ্যটকৰ বাবে আকৰকৰ্ষণীয়
মই শুনিছো পাহাৰত বৰি বহি চাহ খাই সূৰ্য অস্ত চোৱাৰ মজাই বেলেগ
ঠিক কৈছা তাত ট্ৰেকিং আৰু প্ৰকৃতিক উপভোগ কৰাতো ভাল সুযোগ আছে। তাতে এটা বেয়া আছে নহয় বহুতে ট্ৰেকিং কৰিবলৈ যায় তু যাওঁ বুলি যে শুনিছা নহয়। তুমচাংক্ৰেক উম
কি চাৰটা খাই বাহৰেম মানস ৰাষ্ট্ৰীয় উদ্যান উমানন্দ দেৱ চান্দৱী বা পবিতৰা অভয়াৰণ্য এইবোৰ আদিও ঘূৰি চাবলৈ মন যায়
অ নিশ্চয় অসমৰ প্ৰায় প্ৰতিখন জিলাতে কিবা নহয় কিবা বিশেষ পৰ্যটন আকৰ্ষণ আছে। আৰু এয়া তোমাৰ উ উমানন্দ উমানন্দ গৈ পাইছানে নাই
নাই।
অ উমানন্দটো বহুত বেছি ভাল লাগে এনে। গৈ পেলাই মইো এতিয়া যোৱা নাই বহুত আগতে গৈছিলো। সৰুৱে আছিলো তেতিয়া বহুত বছৰ হ'ল যোৱাই নাই যাব লাগে ৰবা। বাক তাতে ভাল লাগে বাক আৰু চান্দুবিও গৈ পাইছো বাৰু মই চান্দুবি ভাল।
উ
তোমাৰ পিকনিক খোৱাৰ বাহিৰে মানে খুৱাল খোৱাৰ বহুত ভাল জোগা আৰু ইমান ধুনীয়া। ধুনীয়া চাফা হয় ন গাঁওখন মানে মানুহবোৰে বহুত ধুনীয়াকে ৰাখে। হে আৰু তাতে। মানে কি চ বহুত চাফ চিকুণ আৰু মানুহ বোৰে মানে ঘৰৰ বাহিৰতে এনেকুৱা। জাবৰ জোথৰ পেলোৱা এইবোৰ থৈ দিয়ে মানে বহুত চাফা আৰু মানুহবোৰো বহুত বেছি ভাল। এবাৰ গৈছিলো কলেজৰ পৰা তেনেকে আমাক নিছিলে তাৰ পিছত পিকনিক হিচাপত। ছিলে আৰু। তাৰ পিছত তাতে আমি চাৰ্ভে কৰিছিলো এনেকে মানুহবোৰৰ ঘৰত ঘৰে ঘৰে গৈছো। বহুত মানে ভাল আৰু মানুহবোৰে মানে ভালকে আমাক সেৱয়া কৰিছে আৰু। ভাল লাগিছে চানডুবিত গৈ হে।
ভ্ৰমণ কৰিলে কেৱল নতুন ঠাই দেখা নহয় সেই ঠাইৰ মানুহ সংস্কৃতি আৰু খাদ্যৰ বিষয়ে। বৌ কথা জনা যায় ন।
অ।
তুমি যদি এবাৰতে এটা ঠাই বাচিব লগা কলৈ যাবা।
অহ তাকে। এবাৰতে সেনেকুৱা মই মাজুলী বাচিম মোৰ মাজুলীত কেতিয়াও। গৈ পোৱা নাই এ এনেকুৱা মানে। শান্ত পৰিবেশ বুলি শুনিছো বহুত বেছি ভাল লাগে বাৰু ইমান। মানে পৃথিৱীত আটাইতকৈ ডাঙৰ সেয়া হয় ন। অ শান্ত পৰিবেশ সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্য সকলো একেলগে পাব। পাৰিম তাতে ভাল লাগিব গৈ
উম মই কিন্তু কাজিৰঙা বাচিম বন্যপ্ৰাণীক ওচৰৰ পৰা বন্যপ্ৰাণী ওচৰৰ পৰা চোৱাৰ অভিজ্ঞতা লব বিচাৰো মই
অ তেন্তে ঠিকেই আছে। প্ৰথমে কাজিৰঙা তাৰ পিছত মাজুলী শিৱসাগৰ হাফলং এনেদৰে এটা। অসমৰ ভ্ৰমণৰ পৰিকল্পনা বনাও দিয়া।
একেবাৰে কিবা কৈছা নিজৰ ৰাজ্যখন ভালদৰে চিনি পোৱাতো আমাৰ দায়িত্ব হয়।
ঠিক কৈছা অসমৰ সৌন্দৰ্য উপভোগ। কৰাৰ লগতে ইয়াক পৰি পৰি পুষ্টিকাৰ আৰু সুৰক্ষিত ৰখাতো। সকলোৰে কৰ্তব্য।
আৰু। তুমি ভ্ৰমণ কৰিবলৈ কোনটো ঋতু তুমি বেছি ভাল পোৱা।
মোৰ মতে শীতকালতেই আটাইতকৈ ভাল সেই সময়ত বতৰটো। আৰামদায়ক হয় ঘূৰি ফুৰিবলৈও কষ্ট নহয় নে কি কোৱা।
অ মোৰো একেই কথা বিশেষকৈ কাজিৰঙালৈ শীতকালত। গলে বন্যপাণীয়ে সহজে দেখা যায় বুলি শুনিছো।
হয় হয় মই মই কিন্তু সেইটো নাজানিম মই গৈ পোৱা নাই কাজিৰঙালে। শুনিছোহে বহুত তাকে সিফালেতো যোৱা যায় বাৰু। অ কবাত গ'লে আপাৰ আচামতটো। সিফালেতো যোৱা যাবই আৰু সেইখিনিততো লাহে লাহে চলাব লাগে ন। যেনে এইয়া হাতী মানে বন মানে কি আৰু। জংঘলৰ সেইবোৰ বন্য হাতী বা সেইবোৰ
সেইবোৰ মানে ওলাই আহে ন ত সেইখিনিত লাহে লাহে যাব লাগে যো মানে কি ৰাস্তাৰেহে গৈ পাইছো মানে হাবিত মানে সোমাই পোৱা নাই এনেকে মানে এয়া। উম জীপ চাফাৰী এইবোৰ কৰিবলৈও মন আছে কাজিৰঙা বিশেষকে গৈ পোৱা নাই যাব লাগিব কেতিয়াবা
মাজুলীত গলে তুমি কি কি কৰিব বিচাৰা
প্ৰথমতে সত্ৰসমূহ দৰ্শন কৰিম মাজুলীত তাৰ পিছত অহ মুখা শিল্প কেনেকৈ তৈয়াৰ কৰে সেইবোৰ চাম। যদি সুযোগ পাওঁ স্থানীয় মানুহৰ লগতে অলপ কথা পাতিম
ঠিকেই খুব ভাল মই আকৌ ব্ৰহ্মপুত্ৰৰ পাৰতে বহি সূৰ্য অস্ত্ৰ উপভোগ কৰিব বিচাৰো। ফটো উঠাবলৈ সি ঠাই বৰ ধুনীয়া
অ তুমি যিহেতু ফটোগ্ৰাফি ভা ভাল পোৱা মাজুলীত নিশ্চয় বহু ধুনীয়া ছবি তুলিব পাৰিবা উ
হয় মোৰ বিশ্বাস এটা ভ্ৰমণৰ স্মৃতি ছবিবোৰ আজীৱন জীয়াই ৰাখিব পাৰিম
অ হয় শিৱসা শিব তুমি শিৱসাগৰলৈ ৰবাচোন ভাইটিয়ে অশান্তি কৰি আছে। শিৱসাগৰলৈ গ'লে মই এ মই এজন গাইড লম তাতে প্ৰতি প্ৰতিটো ঐতিহাসিক স্থানৰ কাহিনী ভালদৰে জানিব পাৰিম তেতিয়া।
ঠিক কৈছা। কেৱল ঠাইবোৰ চালে নহয় ইয়াৰ ইতিহাস জানিবলৈ ভ্ৰমণৰ আচল বুজা পোৱা যায়।
অঁ হাফলঙলৈ গ'লেও মই নিশ্চয় স্থানীয় খাদ্য মানে কি চাম আৰু খাই চাম, নতুন ঠাইলৈ গলে সেই ঠাইৰ বিশেষ খাদ্য ন নোখোৱাকৈ ভ্ৰমণতটো অসম্পূৰ্ণ যেন লাগে ন।
অ একেবাৰে মইয়ো নতুন নতুন খাদ্য দেখি চাবলৈ ভাল পাওঁ। অৱশ্যেয়ে বেছি জলকীয়া হলে অলপ সমস্যা হয়।
আহ সেই একে অৱস্থা মোৰো।
ভ্ৰমণ কৰিলে আমি বহুত নতুন বন্ধু লগ পাম। কেতিয়াবা সেই বন্ধুত্ব বহুত দিনলৈ থাকিও যাব।
অ অ সঁচা কৈ বিভিন্ন ঠাইৰ মানুহৰ লগত কথা পাতিলে তেওঁলোকৰ জীৱন ধা ৰা তাৰ পিছত সংস্কৃতি আৰু ভাষাৰ বিষয়েও বহু কথা জানিব পাৰি, আৰু অসমত অকল অসমীয়াতো নাই কিমান মানুহ আছে তোমাৰ বহুতে বেলেগ বেলেগ ভাষা কয় বেলেগৰ এইবোৰ ভাল লাগিব শুনি পেলাই।
কিন্তু ভ্ৰমণ কৰিবলৈ গলে আমি কি কিছুমান নিয়মো মানি চলিব লাগে উচিত
অ সেইটো হয় নিশ্চয় প্লাষ্টিকৰ আৱৰ্জনা য'তে ত'তে নে পেলাব নালা নালাগে তাৰপিছত তোমাৰ প্ৰাকৃতিক পৰিৱেশ নষ্ট কৰিব নালাগে আ ৰু স্থানীয় নিয়ম নীতি মানি চলিব লাগে আৰু।
ঠিক কৈছা। লগতে ঐতিহাসিক স্মৃতি স্তম্ভত একো লিখা বা ক্ষতি কৰা উচিত নহয় এইবোৰ আমাৰ সম্পদ আ
ঠিক কৈছা পৰ্যটক হিচাপে আমাৰ দায়িত্বও আছে বহুতখিনি।
বাৰু তুমি যদি অসমৰ বাহিৰৰ কোনো
বন্ধু অসমৰ এখন ঠাই চাবলৈ পৰামৰ্শ দিব লগা হয়, তুমি কত যা পঠিয়াবা?
মই প্ৰথমতেতো কাজিৰঙা পঠাম তাৰ পিছত তোমাৰ মা জুলী আৰু শিৱসাগৰলৈ যা বলৈ কম। এই তিনিটা ঠাই ঘূৰি চালে অসমৰ প্ৰাকৃ প্ৰকৃতি সংস্কৃতি আৰু ইতিহাস তিনিওটা দিশৰে দিশৰ পৰাই মানে ই তিনিওটা দিশৰ তিনিওতাৰ বিষয়ে মানে ভালকে ধাৰণা পাব আৰু সিহঁতে।
উম। খুব ভাল কথা কৈছা মোৰো ঠিক একেই মত।
অ আমি সদায় বিদেশ বা আন ৰাজ্যলৈ যোৱাৰ কথা ভাবো কিন্তু প্ৰথমে নিজৰ ৰাজ্যখন ভালদৰে চিনি পোৱাটো সমানেই প্ৰয়োজন। তুমি কি কোৱা?
একেবাৰে ঠিক। অসম ইমান ধুনীয়া যে এবাৰ ঘুৰি ফুৰিবলৈ আৰম্ভ কৰিলে বাৰে বাৰে যাবলৈ মন যাব।
তেন্তে এই চেমিষ্টাৰ শেষ হলে আমি এটা অসমৰ ভ্ৰমণ প্লেন কৰো নে কি?
নিশ্চয় এইবাৰ